অ অ চাই গলো কি কৰি আছ?
মোবাইলৰ কভাৰটো খুলি দিছো গৰম হৈ যায় যে। মোবাইলত কভাৰটো খুলি লৈছোঁ
বেয়া দি আছে গৰম
বেয়া গৰম সাংঘতিক গৰম ইমান গৰমত মানুহ মৰিবও পাৰে দেই ঠিক নাই
আমাৰ গাঁৱলীয়া জেগাবিলাক নগলেও বেলেগ জেগাত যাব
গছ গছনিবোৰ ইমানকে কাটিছে যে মানুহ বিলাকে
বাইক লোৱাটো কি সিদ্ধান্ত কৰিলি তই?
বাইকখন লৈ লওঁ নেকি?
ল তই বাইক খন ল যেনে তেনে ধাৰ ঋণ কৰি হ'লেও বাইকখনন ল সিটো সিটো কাম কৰি থাকিব পাৰি নহয়
কন্ট্ৰল ৰুমটো চলিব নচলে সেইটো এটা ডাঙৰ কথা।
কাৰণটো চলিব
প্ৰাণ্জল দা যদি
হিৰাজৰ লগত থাকিলে তেতিয়া আৰু টেন চন নাই তেয়াতো হিলাবোৰ নে ৰূপান্তৰ প্ৰাঞ্জল ধীৰাজৰ লগত নাই
সটো বাদ দে বত সেই সেইবোৰ মাথা মাৰ লাভ ন নহয় বাইকখন লোৱাৰ মাথা আৰু
বাইক খনৰ পঁচিশশ টকাৰ তলত যদি ষ্টলমেণ্ট আহে, কেতিয়া বাই দুখন ল'ব পাৰিম অঁ
ডাউন পেমেন্ট কিমান মান দিম বুলি ভাবিছ?
ডাউন পেমেণ্ট কিমান দিবি আও
হেল্ল'
মোৰ চল্লিশ হাজাৰ মান টকা গোটাব পাৰিম যেনে তেনে কৰি হলো টকা চল্লিশ দামক গোটাব পাৰিম
আহ
চল্লিশ হাজাৰ গোট খাব
এ লাগে বাইক এখন এয়া বহুত দৰকাৰ বাইক এখনৰ প্ৰয়োজন, যিকো কামৰ কাৰণে কি কাৰণে হ বাইকখন বহুত প্ৰয়োজন হয় মানুহক লাগে বাইকখন বহুত দৰকাৰী বস্তু।
ভাত কিহে খালি
ভাত কালি মাংস চব্জি আছিলে যে,
উ
মা মাংস কালি বহুত থাকিলে তহতিও না খালি অকমান অকমান খালি তাহঁতি
বেয়া হোৱা নাই নে
নাই হোৱা মই পানী তলত পানী দি চৰিয়াৰ ওপৰত উঠাই ফেন লগাই ছো মই ৰাতিপুৱাৰ পৰা ফেন লগাই থৈছো। আমাৰ লোকেল এচি
লোকেল এচি
লোকেল ফিজাত মই থৈ দিছো।
তাৰপিছত, মই খাই দিলো মাংস সৰহকে থাকিলে। কালি মাংসৰ জলাটো কম হ'ল আকৌ।
নাই জলা কম হলে খাই ভালেই লাগে।
হলেও আৰু অকমান জলা জালুক অকণ লাগিছিলে কিন্তু গৰমতটো বেছি যে।
উম, গৰমটো বেছি জালুক খালে তই ৰাতি শুব নোৱাৰো নহয়।
উম, কালি মই ৰাতি ভাবিছোঁ হাঁহ ন গৰমটো ইমান দিছে।
মই সেই তোৰ আৰ পোহৰ হৈ গ'ল আৰু চাৰে পাঁচটা ছটা বজাত হে মোক শুইছো, মই টোপনি নগ'ল নহয়।
কিয় বা টোপনি নহ'ল?
ইয়াত ধৰ দুটা বজালৈকে ৰাস্তাতে গৰমত ৰখি থাকিলো।
মই এটামান বজাত মই কেইটা বজাত গৈছো মই বাৰটা চাৰে বাৰটা মান বজাত গলো। চাৰে বাৰটা পা।
এই মই বাবুহঁতৰ ঘৰলৈ গ'লো বাবুহঁতৰ ঘৰত শুবলৈ গ'লো বাবুহঁতৰ ঘৰত শুবলৈ গৈ পিনে এটা তোৰ বাবুক, মানে আঁঠুৱা লগোৱা নাই তলতে দুটাই বিচনাখন পাৰিলোঁ। বিচনা পাৰি পিনে তোৰ, এতিয়া মোক এনেকুৱা মহে দিছে মই এতিয়া টোপনি নোযোৱা হ'ল নহয় এতিয়া মই গম পাইছো মই হাঁহৰ কাৰণে টোপনি যোৱা নাই।
অ', তোৰ কি হাঁহ খালে টোপনি নাযায় নেকি?
এ মোৰ বেমাৰ আছিলে যে মোৰ মানে হাঁহ খালে মোৰ এ একদম গাটো চাতি পিতি কৰি থাকে, সে শুব নোৱাৰো মানে মই।
তোৰ সেই ইটো বেমাৰ হৈ যায় নেকি হাঁহ খালে ইটো নহয় নহয়।
সিটো নহয় খাইছো নহয়, ৰাসত ৰাস দিনাইটো খন কন্টিনিউ এটা এট কে দুটা তিনটা দুটা তিনটা তেনেকে দেখোন মোটামুটি এ বাইশ, তেইশ, পঁচিশটা মান হাঁহ খালো আমি। এই ৰাসত মই যেতিয়া বেমাৰ পাছত মই পচিছটা মান হাঁহ খালো নহয় তাতে একেলগে কণ্টিনিউ। এদিনো খতি নোহোৱাকে।
কালি ইমান গৰমত আমি বুলিহে হাঁহ খাইছো কালি হাঁহ খোৱা বতৰ নহয়।
মইতো কালী গৰম ইমান গৰমত
কালি এই দুদু আৰু বাবু সিহঁতে বোলে হাঁহ খাম হাঁহ এটাকে খাই দিওঁ আৰু তেনেকে সেইবুলি কৈ
অ', কি হৈছে জানো মই হেৰি কৰিব লাগিব মইতো দুদিন হ'ল আৰু এদিন মই গোটেই ৰাতি শুব পুৱা নাই তাৰ পৰা, কালিও এইটো টোপনি কোনো কণ্ডিশনত টোপনি নাই অহা, আহ তাৰপা মই কিমান শুইছো মই ছটা বজাৰ পৰা শুইছো তাৰ তই ফোন মাৰিছ সাৰ পাইছো কেইটা বাজিল নটা বাজিল সাতটা, আঠটা, ন টা তিনি ঘণ্টা এটা শুবলে পাইছো মই।
উম, মই, গৈ কালি এনেকুৱা মাথা বিষাইছে গালি ইমান মাথা বিষ হৈ গৈছে মুৰৰ বিষ। মই কালি থাকিব পৰা নাই ইয়াৰ পৰা গৈ ইয়াত থাকোতে খেলি থাকোতেও মূৰ বিষ হৈছে নহয়। গৰমটো কাৰণে মূুৰৰ বিষ। হৈছে গৰমতটো তাতে গৰমটোয়ে মেইন বেলেগ
এ গৰম ভাৱ সোমালে তেনেকুৱা হয়, মুৰৰ বিষ হৈ যায়।
আৰু মানে কি হৈছে মই এতিয়া মই আৰু এদিন হাঁহ খাই টেষ্টটো কৰি চাব লাগিব মোৰ এতিয়া মানে সেইদিনাখন বাৰু ধৰ মোৰ গেছৰ প্ৰব্লেম আছিলে বুলি শুব নোৱাৰিলো হাঁহটো খাই দিলো গেছ মাৰি দিলে মানে।
উম,
সেইটো হ'ল তাৰ পা কালি মই এতিয়া নিষ্পত্তি এতিয়া বাবুৰ লগত শুই আছো বাবুৱে গমেই নাপায় কে তিয়া উঠিলে মই উঠিছো উঠি পিনে আহি মই অলপ ৰাস্তাত খো জা কাঢ়িলো খোজকাঢ়ি মই ফিল্ডলৈ গ'লো ফিল্ডত গলো কেইাটামানে দৌৰি আছে
অ সৰু সৰু লৰা কেইটামানে দৌৰি আছে এই কংকু হাতৰ লেখীয়া কেইটাই দৌৰি আছে মানে কংকুহেটৰ বেজটোৱে হেতি দৌৰি আছে তাৰ পৰা ভোলাবৈছালে গলো ভোলাবৈচালে গৈ পেলাই চোৱেনডোচা তোৱেনডোচা এনেকে চবকে লগ পালো মানে এপাক খোজকাঢ়িলো খোজকাাঢ়িলে মানে কি হ'ল মই বোলো দাদা উঠিলেই মই শুম এনেকে ভাবি আছো-
অ-
এতিয়া দাদাও নুঠা হ'ল-
হয়
তাৰ এই পুতুৱা একদম চাৰিটা বজাতে উঠিলে চাৰিটা বজাতে উঠি এতিয়া কঠীয়া তুলিবলৈ যায়- হেৰি তোৰ মানে সিহঁতৰ আকৌ ৰোৱনী আজি দহজনী লগাই থৈছে কালি মাৰিত- আহিলে কঠিয়া তোৰ ছাব্বিশ আখি নে ত্ৰিশ আখী মাৰিছে বোলে সি-
কত তুলিছে?
এই যতিনৰ ঘৰত -
অহ এই আগফালে যে ৰুই আছে সেয়া যতীনৰ ঘৰ নি আগফালে যে ৰুই আছে সেয়া যতীনৰ ঘৰ নি?
অ সেই যতিনৰ ঘৰ আগফালে নহয় পাছফালে হ'ব নেকি! এইটো সেই বাবুল পেটুৱা ঘৰৰ চাইদটোহে হ'ব -
কালি শকতকে বোৱাৰী এজনী যে আহিছিলে দেখিছিলোে সেইঘৰ ৰোৱনী বিচাৰি আছে কাৰ ঘৰৰ বোৱাৰী জানো?
অ চিনি নাপাও নহয় -
এ আমি বাবু হতৰ- দোকানত বহি থাকোঁতে কি ধৰহতৰ দোকানত বহি থাকোতে -
ধনহেত দোকানত- অ মই ধন হতৰ দোকানত দোকানত মই কালি বহাই নাই দেখোন?
অ কালি নাই বাবুহঁত আছিলে বাবুৱে আৰু হেৰি ৰাজি-
এতিয়া মই ফিল্ডত গ'লো দৈৰিবলে-
অ- কালি এনেকোৱা মাথা বিষাইছে মই ফোনটো চোৱা নাই ফোনটো থৈ- মই আহিছো মোৰ যেন তেনে টোপনি যাওক যেন তেনে টোপনি যাওক- ত কালি গাও নুধুলো আনদিনা মই গাটো ধুই শুও -
এইটো গৰ গৰমৰ কাৰণে হৈছে যি হৈছে-
ফেনখন আছে নহয় ডাঙৰ ফেনখন মোৰ এতিয়া আৰু এটা সমস্যা হৈ গ'ল- সেইখন ফেন যদি নহয় যদি মই বেলেগ ফেন যদি লগাও-
অ ৰাতিপুৱা বতৰটো কিমান বেয়া কৰি আহিছিলে দে- ছিলি নাই-
মই গমেই নাপাও-
অহ মানে ছয়টা বজাত পাঁচটা বজাত একদম পুৰা- বতৰ এই পূব চাইডৰ পৰা পুৰা কোলা হৈ আহিলে- পূব চা দিশৰ পৰা একদম পুৰা কোলা কৰি আহিছে তাৰপৰা মই যেতিয়া ছটা বজাত শুবলৈ লৈছো - মানে চাৰে পাঁচটা চল্লিশ মানৰ শুবলৈ লৈছোঁ মই তেতিয়াতো! একদম পুৰা ঢেৰেকণি মাৰি আছে তাৰপৰা বতৰ- পুৰা আন্ধাৰ কৰি দিছে আ-
কালি বৰষুণ দিছিলে নেকি কালি ৰাতিপুৱা?
এ নাই দিয়া গোটেই ৰাতিটো হোৱাই নাই বৰষুণ নাই দিয়া-
আহিছিলে নেকি, আমাৰ ৰাস্তাত পানী পাইছ নহয় মই।
ইেই বৰষুণ নাই দিয়া, মই গোটেই ৰাতি শুৱাই নাই আৰু-
যোৱাৰাতি নহয়
তা আগদিনা খন দিছিলে, কালি আজি-আজি যোৱা ৰাতি দিয়া নাই তাৰ দিনাখন দিছে।
উম'।
আহ, হাঁহ খোৱা আগদিনাখন দিছে।
অ'। এনেকুৱা মাথা বিষাইছে, মাথা বিষত মই শুলো। যেন তেনে টোপনি কৰি ভগৱানক প্ৰাৰ্থনা কৰিছো আৰু টোপনিটো আহিছে অহাৰ পিছত আৰু মই ৰাতিপুৱাহে মাথা বিষটো ভাল পাইছো। মই ৰাতিপুৱা তাৰপৰা একদম মনত পেলাইছো বোলো মাথা বিষটো আছে নেকি, তাৰ পৰা নাই।
উম'।
বহুত। আৰু দিনত মই আনদিনা শুই দিওঁ, কালি হেৰিয় জহত এই জব কাৰ্ডৰ পইচা উলিওৱা জহত, মন নোশুলো। নুশুই পেলাই এতিয়া মাথা দি বিষাই গৈছে। আৰু নুশুলোও মানে কালি পইচা ত এনেই হাতত পইচা তোমাৰ পইচাৰ জহতে মই ঘূৰি ফুৰিছোতো ৰ'দতে।
মই আজি দে, মই আজি দেৰি কৰিব নোৱাৰো।
এই মানে বাৰটা বজাৰ আগত শুব লাগিব কাৰণ মই শুৱাই নাই।
অ', আজি গেম এটা, এগেম মাৰি আৰু।
হা?
লুডু এক গেম খেলি আৰু শুবকে লাগিব।
শুবগে লাগিব, উম'। মই এই মোৰ একদম উম, বহুত কালি মানে মই কৈছো নহয় মোৰ টোপনি যদি অকনমান ধৰিলেহেঁতেন নহয় মই সদায় মানে মই কি হয় বেহাৰবাৰীখন চালেহে টোপনি যায় বেহাৰবাৰীখন লগাই মই বেহাৰবাৰী শুনি থাকিব লাগিব মানে। বেহাৰবাৰী আউটপোষ্ট শুনি থাকিব লাগিব শুনি থাকিলে টোপনি যাওঁ, সেইটো মোৰ অভ্যাস।
তৈই দিনত অকনমান-অকনমান-অকনমান শুই দিবি আজি নহ'লে মাথা বিষাব, বিষাই অৱস্থা নাইকিয়া হ'ব।
এ দিনত এতিয়া তোৰ শুবও নোৱাৰো নহয় ইমান গৰমত কেনেকে শুওঁ বাৰু।
কাৰেণ্টটো আছে বুলিহে কাৰেণ্টটো কটা নাই এইকেইদিন। বহুত
কাৰেন্ট-কাৰেণ্ট গোটেই চলি আছে জানো?
ছিলে কিন্তু এতিয়া দিয়া হ'ল। বুঢ়া বুঢ়ী দিয়া হ'ল মানে টাৰ ছিগিলে হেৰিয়ত এই কথা জানৰ শেষত তৰানি খাট নে কি বুলি কলে জানো ভালকে ধৰিব নোৱাৰিলো। তাঁৰ এডাল ছিগিলে তাঁৰ এডাল ছিগিলে কৈছে ইমান বতৰ ভাল গুৰুকদাই ফোন কৰিছে কৈছে ইমান বতৰ ভাল কেনেকে ছিগিলে যাওঁ তাঁৰডাল। এই ৱাৰে-ৱাৰে চাগে পাক খালে বতাহত ছিগি পেলাই ঢাপ কৰি চিকি গ'ল তেনেকে বুলি কৈছে। গেং কাটি গেং কাটিলে কাৰাবাক পঠিয়াই, গেং কাটিলে এতিয়া চলালো নৱহঁতে ফোন কৰি আছে। কাৰেণ্টটো কেতিয়া দিবা, কেতিয়া দিবা? গুলীয়ে ফোন কৰি আছে, লহিতে ফোন কৰিছে। প্ৰশিত বৰ্তা হতে। অ', এতিয়া অকমান দেৰি আগত এতিয়া পালে ব গেং কাটি চলাই আছে যে প্ৰশিত বৰ্তাহ পংকজ আছে প্ৰশিতহঁতৰ প্ৰশিত বয়স পংকজ দা ইমান দিনৰ মূৰত ঘৰলে আহিছিলে মেললে ধান লৈ পেলাই গল আজি দিনটো ফচিলে।
কোন পংকজ দা অও?
এই পৰিশিত বৰা ঘৰৰ পংকজ দা।
প্ৰদীপ বৰা?
পৰীক্ষিত বৰা যে।
অ-অ এই আমাৰ এইটো উম প্ৰজন নহয় জানো আহ অ অ। অ অ চিন
ধান কুটাবলৈ গৈছিলো ললিতৰ মেলত।
তাকে এইটো মনৰ আৰু মোৰ লগত ভবানী
অ।
এই মোলে ফোন কৰিছে মোলে ফোন কৰোতেনে মই তেতিয়া শুব পৰা নাই মানে ঘামি যামি আৰু
আহ।
তাৰপা এই মোলে ফোন কৰিছে মই বোলো ৰপ পাবি বুলি কওঁতে নে কাইনটো পায়ে গ'ল মানে সিহতি। মেলাই নাছিলে বাৰু তেতিয়া বলো নহয়।